হেল্ল'।
অ', হেল্ল' কোৱা?
অ', আৱাজ টো শুনা পাইছা ন?
অ', পাইছো দিয়া।
কি কৰি আছা?
এনে শুই আছো ৰবা। তুমি কি কৰিছা পিছে?
ময়ো এনে বহি আছিলোঁ আজি মানে বৰষুণ দিছিল জান ইমান ৰ'দ দিয়ে মানে আজি অলপ বতৰটো ভাল লাগি আছে সেইকাৰণে বহি আছো মানে।
অ' এইকেইদিনতো ইমান বতৰটো অ' ভালে আছো ৰবা। এইকেইদিন বোলো বতৰটো ইমান গৰম হৈ আছ আজি আৰু বহুত ধুনীয়া হৈ ন, আজি বৰষুণ দি কেনে ঠাণ্ডা হৈ আছে।
সেইটোৱে ইমান ভাল লাগি আছে অলপ। অ', অ'।
আৰু ঘৰত সকলোৱে ঘৰত সকলোৱে ভাল আছে ন?
অ', আছে দিয়া তোমালোকৰ?
অ', ভালেই দিয়া।
অ',
আৰু মানে আজি অ অ ৰাতিপুৱা খালো চাহ খালো তুমি
অ লাগে
তোমাৰ অলপ নেটৱৰ্কতটো প্ৰব্লেম হৈছে নেকি আৱ বাৰে বাৰে কাটি গিয়ছে এনে আৱাজতটো শুনা পাইছো মানে অলপ মান নেটৱৰ্ক অলপ শেষ হৈছে চাগে
অ এই বৰষুণ দি আছে যে অলপ অলপকে তাৰ কাৰণে মানে হেৰি অ সেইটোৰ কাৰণে মানে ভইচো মান তাকে বোলো ইমান বৰষুণ চৰষুণ এনেকুৱা দি থাকিলেেতো বাৰু ভালে লাগে কিন্তু ৰ'দ দিলে আৰু কি কবা আৰু গছ গছনি নোহোৱাৰ ফলতে বেছিভাগ এেনেকুৱা হৈছে
সেইটয়ে মই আজি ভ অ অ অেই সেইটোয়ে মই মানে মই ভাবিছো আজিয়ে মানে তোমাৰ লগত অলপ গছ গছনিৰ বিষয় আলোচনা কৰো মানে
অ কোৱা পষ
অ মানে জানা ন আমাৰ আজিকালি কিমান মানুহে গছ কোপা কাটি মানে সেই কৰি আছে নষ্ট
এ সেইটোৰ কাৰণেতো ইমান গৰম হৈ আছে সেইকাৰণেতো আমাৰ গোটেই চপি নে বন বনাঞ্চল প পুৰা প্ৰদূষিত কৰিছে ধ্বংস কৰিছে সিহঁতে এনেকুৱা নিজৰ ফাইদাৰ কাৰণে মানে গছ গছনি কাটি নোহোৱা কৰিছে
সেইটোয়ে সিহঁতে এইটো বুজি নাপায় মানে আমি গছ গছনিৰ পৰা ইমান অক্সিজেন পাওঁ মানে আমাক কিমান সহায় দিয়ে গছ গছনিয়ে সেইটো বুজি নাপায় সিহঁতে মানে
ঠিক কৈছে সেইটোয়েতো বুজি নাপাই কাৰণেতো এতিয়া বস্তু বনাব ইফালে কিবা হয়তো কিবা যদি ঘৰত কিবা কিবি বনাব থাকে কোম্পানী চোম্পানী ত' যিমান গছ আছে সিমান কাটিব আজিকালিো কিমান পাহাৰও কাটি আছে পাহাৰৰ গছ বিলাক যত জীৱ জন্তুৱে নিজৰ ঘৰৰ দৰে থাকে সেইবিলাকো নোহোৱা কৰি পেলাই আছে
উম উম সেইটোতো হয়ে সেইটোয়ে মান মানুহে মানে গছ কনি ৰু গছ গছনি ৰুব লাগে আৰু মানুহ আৰু জীৱ জন্তুৰ কাৰণে কিমান শেষ হয় প্ৰব্লেম হয় মানুহ কাৰ কিমান প্ৰব্লেম হৈ আছে আজিকালি সেইটোৱেই মানুহে বুজি নাপায় আৰু এই গছ গছনিৰ ফলত কিমান পলিউচন হয় ন জানা ন কিমান পলিউশন হয় গছ গছনিৰ কাৰণে অলপ পলিউশন টো কম হয় কিন্তু গছ কটাৰ ফলতো বহুত পলিউচন হৈ আছে
হয় আছেতো আৰু পদূষিত হৈ গৈছে গোটেই জাগা কাৰণ কি এতিয়া চাই চোৱাচোন আগৰ দিনত যেতিয়া গছ গছনি অলপ মানে কম কাটা বেছি নাছিলে আৰু তেতিয়া মানে গৰমতটো মানে উচ্চতা অলপ কম আছিলে যিটোত মানে মানুহ বিলাকে সহিব পাৰা আছিলে, এতিয়া মানে এনেকুৱা পৰিস্থিতি আহি গৈছে, গছ গছনি কাটি কাটি যে এতিয়া উচ্চতাটো ইমান বাঢ়ি গৈছে যত মানুহে মানে মানুহ মৰি আছে গৰমৰ কাৰনে
সেইটোৱে হয় আৰু ইমান ঔষুধ বনোৱা হয়, লাহে লাহে চাগে গছ গছনি নোহোৱাই হ'ব মানুহে যি অৱস্থা কৰি আছে সেই
তটো অলপ অসমত আহ মানে গুৱাহাটী চাইডো গছ কমি গৈছে কিন্তু যেনেকুৱা মেঘালয় চাইডে বা অৰুণাচল ফালে সফালে জোগা খিনি সিহঁতে অলপমান ভালকে ৰাখে কাৰণ কি গছ বিলাক মানে সিহঁতক নাকাটে ইমান এনেকুৱা কিবা যদি বস্তু বনাব লগা থাকে বা কিবা কৰিব লগা থাকে তেতিয়াাহ'লে সিহঁতে সেনেকুৱাই বনাই দিয়ে কিন্তু গছৰ ইমান হানি নকৰে গছ ছ সেই বস্তুতটো আমাৰ ইয়াতেও হব লাগে আচল্ত কব গ'লে
সেইটোয়ে সকলো জাগাতে হ'ব লাগে মানে গছ ৰুব লাগে মানে সে কৰিব লাগে পাৰিলে যিমান পাৰায় এতিয়াতো গছ ৰুবই লাগে যি অৱস্থা হৈ আছে হঠাতে বৰষুণ দিয়ে হঠাতে ৰ'দ কিমান মানে অৱস্থাত কি হৈ আছে
সেইকাৰণেতো গোটেই এতিাৰ আগতে যেনেকুৱা শুদ্ধ বতাবোৰ আছিলো এতিয়া মানে চব পিনে মানে একদমবাৰে পলিউচন বথ প্ৰদূষিত বত বিলাক মানে পাই পাই বহুতৰে বেমাৰ আজাৰো হয় আছে, এইটো কাৰণে
সেইটোৱে, হাবিও কিমান ধ্বংস কৰে কৰি আছে মা
উম, জীৱ জন্তুৰ নোহোৱা হৈ গৈছে থাকিব ঘৰ নোহোৱা হৈ গৈছে
সেইটয়ে ইমান মানে পলিউশন হয় ইমান মানে, পলিউচন কৰি আছে সিহঁতে মানে ক'বা আৰু বৰষুণে দিয়ে কেতিয়া, হঠাতে বৰষুণ খু দি দিয়ে, কেতিয়াবা ৰ'দ দি দিয়ে কেতিয়া আকৌ বৰষুণ দিয়ে আকৌ ৰ'দ দি আছে
যাত্ৰাত নাই এতিয়া দিলে মানে দি থাকে, আগৰ নিচিনা যেনেকুৱা দিছিলে, যদিও বানপানী হোৱা নাছিলে ইমান মানে অসৎ অ, মানে ইমান হেৰি ক্ষতি হোৱা নাছিলে আৰু আজি আজিকালি মানে, বতৰৰ একো সম্ভাৱনা ধৰিবই নোৱাৰে কেতিয়া কি হয় এই চব মানে, গছ গছনি কাটাৰ ফলতে হৈছে বেছিভাগ
উম, সেইটোয়ে মানে গছ গছ টো ধৰি ৰাখে ন পানী খিনি, সেইটো এতিয়ািতে শেষ হৈ গৈ সেইকাৰণে বানপানীৰ মানে অলপ সম্ভাৱনা বেছি হৈ যায় মানে, কি কবা মানুহৰ যি অ মানে
অ, সেইটো বস্তুতো ইয়াতেও পঢ়ি আহিছে হয়ে নয় আমাক যেনেকুৱা সৰুতে জ্ঞান দিছে, যে গছ গছনি কাটিলে ৰুব লাগে ত' সেই ডাঙৰ মানুহ বিলাকে সেই বস্তুতটো কৰিব লাগে, অ', ডাঙৰ বুলি নহয় সৰুৰ পৰা যিহেতু আমাক শিক্ষা দি আছে ত সেই কাম পো পৰি থাকিব লাগে অকল শিক্ষা দিলে নহয় নহয় তাৰ ওপৰত কাম কৰিবও লাগিব
সেইটোৱে আৰু গছ গছনে পৰা জানাই কিমান ঔষধ বনোৱা হয়
অ', কিমান ঔষধি আৰু সেই গছ গছনিৰ কাৰণে, কিমান প্ৰাণী হওক, জীৱ জন্তুবিলাক জীয়াই আছে পানী বিলাক জীয়াই আছে গছ গছনি নহলে একোৱে নাই
সেইটোৱে ময়ো ভাবো সেইটো মানে, সৰুৰ পৰা যিটো আমাক শিক্ষা দি আছে সেইটো ক তেওঁও কৰিব লাগিছিল যিটো শিক্ষা আমাক দি আছে সেইটো শিক্ষা সিহঁতে যদি কৰিলে হয়, তেনেহলে অ', আমাৰ সিও আমাৰ প্ৰজন্মক শিকি গলে হয় লাহে, লাহে।
অ, এতিয়াতো মোৰ টেনচনে হৈছে যে এতিয়া আমিতো বাৰু চলি গলো কিবাকে টানিমুনি কিন্তু আহিব লগা প্ৰজন্ম যেনেকুৱা সিহতৰ কাৰণেতো আৰু থাকিব। দিগদাৰ হৈ যাব যদি এনেকুৱাই পৰিস্থিতি হৈ থাকে এতিয়া।
সেইটয়ে, সেইটোয়ে ঠিকেই কৈছা তুমি সেয়ে ফিউচাৰত বহুত প্ৰব্লেম হ'ব যদি এনেকাই গছ-গছনি কাটি থাক গছ সুচনি নোহোৱা হয় মানুহে উশাহ, নিশাহক লওঁতে চাগে সেইটো কাব অলপ অক্সিজেনে নোহোৱা হ'ব তেতিয়া।
তাকেইেতো এতিয়া মানে এইবিলাক এইবিলাক বস্তুটো পঢ়িলে সমাধানো কৰিব লাগে হয়নে নহয় যদি গছ কাটে তিতা দহটা গছি ৰুব লাগে।
সেইটোৱে পাৰিলে যিমান পাৰা সেইটোয়ে যিমান পাৰা গছ পুলি ৰোৱাত তুমি কাটিছা যদি গছ পুলি ৰুৱা বেলেগ চাইডত
ক'ব গ'লে কাটা সংখ্যা বেছি আৰু ৰোৱা সংখ্যা ক'ব গ'লে নায়ে মানুহ বিলাকে সকলোৱৰে মুখ খেদি কয়হে থাকে কিন্তু এ, এজনে ৰুলে তুমি মই ৰুলে নহব নহয়। পৃথিৱীৰ অসমত ধৰ অসমতে এতিয়া কলো অসমত তাৰে সতাংশ যদি ৰুব মানে পাৰ্চ যব ৰুই সদায় গছ তেতিয়া হ'লে বাৰু অলপমান ভাল হ'ব। কিন্তু সেইখিনিত নকৰে কোন
সেইটোতো হয়য়ে, সেইটোয়ে হয়, সেইটোয়ে মই কৈছো কি যদি মানুহে যিমান পাৰে সিমানে গছ পুলি ৰুব লাগে। তাৰ কাৰণে অলপ চৰকাৰৰ ব্যৱস্থা ল'ব লাগে দিয়াচোন সেইটোয়ে। চৰকাৰৰ বহুত ব্যৱস্থা ল'ব লাগে সেইটোৰ ওপৰত।
সদায় ৰুব লাগে।
সেইটোৱে ৰাস্তা ঘাট কাটি কেনে কি অৱস্থা কৰি আছে গছ জোপাৰ
আগতে ইয়াতে কি কয় ৰাস্তাৰ আমাৰ ইফালে ইমান গছ-গছনি আছিলে।
তাতে সেই গছ বিলাকো কাটি কেনে ধ্বংস কৰি গোটেই ব্ৰিজ ৰাস্তা বনাইছে বাৰু ৰাস্তা বনালেও এটলিষ্ট গছ খিনি থাকি সমানে এটা অলপমান জাগা হলেও থৈ দিব লাগিছিলে। টো মানে সেইটো নকৰিলে চৰকাৰে।
উম, দ্বীপৰ বিলৰ ওচৰতো এটা গছ আছিল ন।
তাতেতো ইমান গৰমৰ দিনত এতিয়া মানে দীপৰ বিলত বহিব ইমান ভালো আছিলে আমি আগতে যোৱা আছিলোঁ নহয়। এতিয়াতো গছ কাটাৰ পৰা যোৱা নাই বাৰু বহুত দিন ধৰি কেনে কিন্তু মানে গছ যেতিয়া নাকাটিছিল তাৰে পৰিবেশ টো চাবলৈ ইমান ধুনীয়া আছে। আছিলে আৰু ঠাণ্ডা, ঠাণ্ডা বতাহে বহুত মানুহ তাতে আহি কেনে মানে ফুৰিব আহে। টাইম স্পেণ্ড কৰে অলপমান য'ত মানে শান্তি পায় আৰু তাতে সেইটো জেগাটোত এতিয়া মানে সেই শান্তিটো নোহোৱা কৰি পেলাইছে মানে চৰকাৰে।
তুমি ঠিকে কৈছা আৰু ইমান চৰাই, চিৰিকতি গছ-গছনি খু পাত থাকে ভাবা সিহঁতৰ কি হৈ আছে সিহঁতে ঠাই নোহোৱা প হৈ আছে।
চৰাই বিলাক নোহোৱাই হৈ গৈছে আজিকালি কমিয়ে গৈছে। কাৰণ কি ঘৰত থাকিব জা নাই যে সিহঁতৰ এতিয়া
সেইটোয়েটো আৰু কিমান চৰাই-চিৰিকতি মৰি আছে। তে জীৱ, জন্তুৰ ওলাই, ওলাই আহিব। কৰ পৰা ওলাই আহে জীৱ জন্তু হোপা হঠাতে গছ গছ নোহোৱা হৈছে এতিয়া জীৱ জন্তু থাই নোহোৱা হৈছে।
উম, উম। অলপ চালে ভাল হয় দিয়াচোন যিমান যে নহক।
সেইটোয়ে আমাৰ সিহঁতে মানে বুজি নাপায় আৰু যে কি গছ নহ'লে আমি থাকিব নোৱাৰিম সেই কথা বুজিয়ে নাপায় সিহঁতে, সেইটোৱে।
পায় উম।
সেইটোৱে মানে ইমান মানে অশান্তি কৰা হৈছে মানুহক বা অলপ বুজিব লাগে ইমান অত্যাচাৰ কৰিব নালাগে এনেককা যদি সিহঁতে কৰিয়ে থাকে ন'। এদিন এনেকা হ'ব একদম মানে একদম মানে সলনি হৈ যাব মানে চব বস্তুৱে সলনি হৈ যা
ক'ব গ'লে হৈছে এতিয়া ক'ব গ'লে ষ্টাৰ্টিং হৈছে আৰু এতিয়া। কিন্তু লাহে লাহে যদি এনেকুৱাই পৰিৱেশটো যদি ৰাখে তেতিয়াহ'লে আৰু ক'ব গ'লে ফিউচাৰত কি হ'ব ভৱিষ্যতত কোনো ক'ব নোৱাৰে আৰু। তেতিয়াবা বাচাব পাৰে নে নাই।
গছ গছনি চাপে অলপ ৰ'দ চদ কমাই ছাঁহ অলপ দিয়ে আমাৰ ছাঁহে অলপ দিয়ে, আজিকালি ছাঁয়াও নাই ই ইমান লাগে ৰ'দতটো, ইমান মানে
অ' নাই নাই। ছায়া, ছায়া বুলি ক'বা ই গৰমত ছায়া বি ফুৰিব লাগে তথাপি কি ক'বা আৰু।
সেইটো নাপায় ছায়াতো নাপায় আৰু চহৰ অঞ্চলতো জানাই চহৰ অঞ্চলত
অ' আমাৰ ইয়াতে সমান ৰাস্তাত হেৰি অলপমান কেনেকুৱা পাহাৰ বিলাকত বাৰু অলপমান গছ গছনি আছে। কিন্তু তলৰ সমান জোগাতটো বেছি ক'লে ক'ব গ'লে এডাল বা দুডাল সেনেকুৱা আছে। ত' সেইখিনি দি কি হ'ব কোৱাচোন, না বত আহিব নে কি আহিব চবে মানে কাটি কুটি নোহোৱাই কৰিছে নিজৰ ঘৰৰ গছো।
সেইটোৱে সেইটোৱে তুমি মানে ঠিকে কৈছা। কি যে হয় সেনেকাই ময়ো সেইটোৱে কৈছোঁ। গছ গছনি আমি সেই কাৰণে অলপ মানে চৰকাৰেও চব সকলো ছাত্ৰ ছাত্ৰীসকললে মিলি মানে সেই কৰিব লাগে। কিন মানে গছ গছনিৰ ওপৰত গছ গছনিৰ ওপৰত মানে সেই কৰিব লাগে অলপ কিবা মানে। সিদ্ধান্ত ল'ব লাগে। অ', অ'।
কিন্তু সেইটো কামটো কি কৰিবা এতিয়া কোনো নকৰেই চোন ক'ব গ'লে কোনো ওলায়ে নাহে। আৰু সেইটো বস্তু ওলাই যদি